অ',
কি কৰিছ?
মোৰ মাততো, মই এতিয়াতো হেৰি ফিল্ডত দৌৰি আহি ফিল্ডৰ পৰা দৌৰি আহি অলপ বহিছো।
তই দৌৰিবলে গৈছিলি আজি?
সদায় যাওঁ মই।
ঠিকে আছে দেই তহঁতে ভাল আৰু চাকৰি তাকৰি হব আৰু লোৱা।
চাকৰি একদম ভাগ্যত লিখা থাকিলে পাম আৰু, ভাগ্যৰ লিখা নাথাকিলে কিনো আমি নো কৰ্ম কৰা মানুহে। হয়, নাই।
নাই কষ্ট কৰি গ'লে, ভগ্যয়ো সহায় কৰে।
মই-মই সেইটো নামানো বাৰু মই এইটোয়ে মানো যে, কৰ্মটো তোৰ ওপৰত। ফল দিয়াটো ভগৱানৰ ওপৰত আৰু।
সেইটো হয় কিন্তু কষ্ট কৰি পেলাই, ফল নোপোৱাকে নাই-নাই কোনো।
এ আছে বহুত আছে তোৰ ধৰি ল। এ মানে কিছুমানে তোৰ ধৰি ল লাকৰ জহটো নাপায় গম পাইছ নাই।
তাকো কিছুমান আছে দেই, কষ্ট নকৰাকেও পায়।
অ, সেইটো সিহঁতৰ মানে ভাগ্যত আছে সেইটো বস্তু, গম পাইছ নে নাই।
অ, এইটো হয় বাৰু, নহলেওতো ভাগ্যয়কে প্ৰত্যেকখনতে আকৌ ভাগ্যয়কে হেৰিব নোৱাৰোঁ নহয়। তই এতিয়া যদি আম গছজোপা তলত লৈ পেলাই যদি কৈ থাক যে, বতাহ ধুমুহা আহিছে তই ৰৈ থাকিবি? ভাবিবি যে আম এটা পৰিব কিন্তু মোৰ ভাগ্যত থাকিলে পৰিব নাথাকিলে নকয় কিন্তু তই যদি ত তকে যদি মাৰিডালনি যদি লাখুটি এটা মাৰি দিয়, তেতিয়াহলেটো পৰিব পাৰে ন এটা। ভাগ্যতটো আহিব পাৰে।
অ, ঠিকেই নাই মই ময়ো বাৰু ইমান হেৰিকে নহয়। মানে সেই এইটো কি বুলি কয় এই বাবা এজনক মানুহ মানে বাবা এজনে কৈছিলে।
অ, অ,
তোৰ মানে তোৰ যদি ভাগ্যত যদি সেই বস্তুতটো আছে,
অ,
তই কষ্ট নকৰাকেও পাই যাবি কিন্তু যদি তোৰ যদি ভাগ্যত নাই, সেই বস্তুতটো তই যিমান কৰিলোও নাপাবি নাপাও মানে আৰু।
সেইটো হয় দেই সেইটো মোৰ ইমান নমুনা নহয় দেই, মই মানে মই নিজে প্ৰমাণ পাইছো হা। তই মামা-মামাজনে মানে কি তই মানে বহুত কষ্ট কৰিছে তই এতিয়া, এনেকুৱা নহয় যে, কষ্ট একেবাৰে কৰা নাই সীমিত সংখ্যক কষ্ট কৰিছে তেনেকুৱা নহয়, বহুত কষ্ট কৰিছে। কিয়নো তাৰ লগৰে বহুতো আকৌ এনেকুৱা মানুহ আছে যিবিলাক একেবাৰে ফাল্টু মানুহ যিবিলাক মানে লাভ নাই চাকৰি পালেও উন্নতি নহয়। বেলেগৰ, তেনেকুৱা মানুহ চাকৰি পাই গৈছে।
সেইটোৱে আৰু চব ভাগ্যৰ খেল আজিকালি। মই তোৰ মানে নতুন জোতা এযোৰ অৰ্ডাৰ দিছিলো দেই,
উম, উম,
জোতা যুৰ পাৰখি আহিলে।
অ,
পৰখি আহি মই মানে কি কৰিলো, এই জোতা যোত মানে চিল এটা আহিছিলে মানে ধৰি লৈ চিলটো মানে যদি তোক কাটি দিয় তেতিয়া মানে এইটো ঘূৰাই দিব নোৱাৰো।
নোৱাৰ অকে।
মইতো এনেও কালি দৌৰিবলৈ এইটো কাটিবই লাগিব যেতিয়া মই সেইদিনাখনে কাটি দিলোঁ চিলটো।
অহ,
অ, কালি দৌৰি চালো মানে কিবা মানে বালিত দৌৰাৰ নিচিনা ভৰিত, এইটো সোমাই সোমাই গৈছে মানে ধৰি ল' জোৰটো বেছি লাগিছে।
জোৰটো বেছি লাগিছে অ'।
মানে ধৰি ল আজিলৈকে স্পৰ্টছৰ জোতা ব্যৱহাৰ নকৰা কাৰণেও হ'ব পাৰে, কাৰণ ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ ন' লাইফত।
উম।
তাপা বোলো ৰিটাৰ্ণকে মাৰি দিওঁ এনেকে নহয় বোলো এ নৰ্মেল জোতা এযোৰ লৈ ল'ম তাপা ৰিটাৰ্ণ মাৰিবলৈ চাইছো সেই টেগতটো ভাঙা আছে নহয় মানে এতিয়া ভাঙাটো এইটো ৰিটাৰ্ণ দিব নোৱাৰে
এতিয়া কি ৰিটাৰ্ণ দিব নোৱাৰিবি নেকি।
নোৱাৰি আৰু মানে মোৰ এতিয়া মানে মোৰ হেৰি হৈছিলে তোৰ ধৰি ল' মনটোও আছে জোতাজোৰৰ প্ৰতি মানে ধৰি ল' এদিনহে ৰুইছো দুদিন তিনিদিন দৌৰা পিছত কি প ভাল হৈ যায় বা, মানে নিজৰ ভৰিতটো ফিটিং হৈ যায় বা
অ'।
সেইটো কাৰণে মানে ইমান মনো নাছিলে, তাপা মাক এবাৰ সুধিলো মামা মায়ে ক'লে যদি ৰিটাৰ্ণ দিয় যদি দি দে আৰু তেনেকে ক'লে আহ মোক কালি এনেই ৰিটাৰ্ণটো দিবলৈ চাইছিলো তেতিয়া মানে হেৰি এইটো ৰিটাৰ্ণ দিব নোৱাৰি মানে ধৰি ল' তেওঁ মানে হেৰি মই ডেলিভাৰীত দাদাজনৰ লগত চিনাকি যেতিয়া মই পাতি দি দিব পাৰিলো হেঁতেন।
অ', অ'।
কিন্তু ইমান হেৰি কৰিবলৈ মন নাই আৰু যিহেতু অলপ অলপ প ফিফটি পাৰ্চেণ্ট পচন্দ আছে ফিফটি পাৰ্চেণ্ট পচন্দ নাই তেতিয়া ল'লো আৰু
চাই ল', মানে কি কিমান লৈছিলে সেইযোৰ জোতাযোৰ?
জোতাযোৰ এনেই তেৰশ টকা লৈছিলে।
ডেৰশ টকা
তেৰশ তেৰশ।
অ', তেৰশ, চাই ল যদিহে তোৰ তেৰশ টকাক আকৌ প্ৰয়োজনীয় হৈ যায় ৰিটাৰ্ণ মাৰে
অ', নহয় মই সেইটোকে কৈছো ভাবিছো মানে ধৰি ল' এ মই এইযোৰকে ইউজ কৰিম মানে ৰিটাৰ্ণটো নামাৰো আৰু এতিয়া।
অ', অ'।
হেৰি কৰিম যদি মানে এই এইযোৰে যদি সেই পাৰফমেঞ্চটো দিব নোৱাৰে
অ'।
তেতিয়া
কি কৰিবি তেতিয়া?
আমি একেও ইউজ কৰিব পাৰো মানে নৰ্মেল জোতা যে
অ'।
এই নৰ্মেল জোতা যে
গম পাইছো অ'।
সেই নৰ্মেল জোতা নৰ্মেল জোতা নিচিনাও এযোৰ ইউজ কৰিব পাৰো মানে এক একদম ধৰিব নোৱাৰে একো ৰানিং চোজ বুলি ধৰিব নোৱাৰে মানে।
মানে ইয়াৰ স্পেচিয়েলিষ্টিকটো ক'ত আছে মানে? সেই ৰাণীঙৰ নে কি জোতাযোৰ।
অ', ৰাণিঙৰে মানে ধৰি ল' এই ৰাণিঙৰ কি হয় মানে এই তলৰ যে যোনটো হেৰি তলৰ এই যোনটো স্পা মানে এই কোমল কোমল বুলি তলৰ অ', চলটো
উম।
সেইটো মানে ডাঙৰ থাকে।
অ', অ', অ'।
মানে কেলে এই সেইটো মানে যেতিয়া সোমাই যায় ন'
অ'।
মানে তই দৌৰোতে যেতিয়া ভৰিটো পেলাবি ভৰিটো সো সোমাই গ'ল নহয় তাৰপৰা অট'মেটিক মানে এই স্প্ৰিঙৰ নিচিনা ওপৰলে ঠেলে মানে।
আজিকালিতো ফেশ্বনৰ বাবেও বহুতে এনেকুৱা জোতা পিন্ধেটো।
পিন্ধে কিন্তু মানে এইটো ফেশ্বনৰ অলপ মানে এইটো নৰ্মেলকেও ইউজ কৰিব পাৰি ইমান কথা নাই। কিন্তু মই মানে মোৰ যোনটো লোৱা মানে মানে যোনটো উদেশ্য আছিলে সেই উদেশ্যটো মানে তেনেকুৱা সেইটো নাছিলে আৰু।
গম পাইছো বুজি পাইছো দে।
মানে এতিয়া ধৰি ল মই মই যোনযোৰ মই পঁচিছশ টকীয়া জোতা এযোৰ চাই আছিলো মানে
অ অ।
সেই সেইযোৰ লোৱাহেতেন একদম পোৰা ধুনীয়াকে মেলি যায় কিন্তু মানে মই ভাবিলো যিহেতু মোৰ তেৰ শ টকীয়া জোতাযোৰেই যদি কামটো হৈ যায়
নো আও ইমান পইচানো কেলে ৱেষ্ট কৰো মই মই এতিয়া এইটোয়ে ভাবিছো যে
উম।
মানে তোৰ ধৰি ল এই জোতাযোৰ মই ধৰি ল এনেকে ৰাস্তাত দৌৰিবলে ইউজ কৰিম বা ব্যৱহাৰ কৰিম বা নহ'লে এনেকে নৰ্মেল ইউজ কৰিম।
অ।
যদি এইযোৰে পাৰফৰ্মেঞ্চটো নিদিয়ে মই তোৰ এ এসপ্তাহ, দুসপ্তাহ মান এইযোৰে দৌৰিমেই।
অ।
তাৰপিছত তাৰপিছত মানে কম দামী ৰানিং চোজ এযোৰ লৈ ল'ম আৰু পাঁচশ ছশ টকীয়া যদি এইযোৰে সেইটো পাৰফৰ্মেঞ্চ নিদিয়ে।
এ মই কি ভাবো গম পাৱ নাই মই এইটো কওঁ যে আমি এতিয়া বহুত মানুহৰ চখ থাকে দেই মই সেইটো মই বেয়া বুলি বুলি নকওঁ কিন্তু চখ থাকে ধৰ দুহেজাৰ, পঁচিশ টকীয়া পোৰা জোতা পিন্ধিবলে মন যায় বহুতৰ মন যায় বাৰু চবৰে নিজৰ নিজৰ চখ বোৰ বেলেগ বেলেগ সিহঁতে এতিয়া চাবি মোৰ কথাটো এহেতে যদি দুহেজাৰ পঁচিশ টকা জোতাযোৰ পিন্ধি পেলাই সিহঁতে দুবছৰ পিন্ধিলে হা। তাৰপিছত তুটো বেয়াটোতো হ'বয়ে এনেকুৱা নহয় যে কেৱল গোটেই জীৱন ভৰ লগতে থাকিব বেয়া টো হ'বই মই সেইটোতকে মানে এইটো প্ৰিফাৰ কৰো যে লাগিলে পাঁচশ টকীয়াযোৰ কিন এবছৰ যাব, পাঁচশ টকীয়া দুযোৰ কিন তোৰ মানে পাঁচশ, পাঁচশ দি পেলাই এহেজাৰ টকা যাব তোৰ দুবছৰ আৰামচে গুচি যাব কিন্তু এহেজাৰ টকা এটা ছেভিংছত থাকি যাব। মানে মই সেইটো ক্ষেত্ৰতহে হেৰি কৰো প্ৰিফাৰ কৰো বেছিকৈ। এইখিনি বস্তু ইমান মোৰ চখ নাই মানে চলি যায় আৰু তোৰ কাপোৰ-কানিৰ ক্ষেত্ৰতো মই আগৰ পৰাই তোৰ ইমান চখ নাই মোৰ মানে চখ নাইকিয়া এটা কাৰণ হৈছে যে মই আগতে নিজেই কাপোৰ কিনাতকে বেলেগৰ পৰা বেছিকে পাওঁ। এতিয়া ধৰ মোক বিহুত কিবা গিফ্ট দিলে বিহুত খুৰীহঁতে দিলে, মামাহঁতৰ পৰিয়ালটো আমাৰ মামাহঁতৰ কোনোবাই কোনোবাই দিলে তেনেকে কৰোতে কৰোতে মানে মোৰ নিজৰ চইচৰ স্প'ৰ্টিং, চাৰ্ট নাইয়ে মাত্ৰ মাত্ৰ এই কেইদিনমানৰ পৰাহে যেতিয়াপা মই ধৰ নিজেই এ মানে কি হয় ডাঙৰ হোৱাৰ লগে লগে আলহী বোৰকে দিবলে মন নকৰেটো যেতিয়াৰ পা এই চেইনটো মানে বন্ধ হৈছে বেলেগে মোক গিফ্ট দিবলৈ বন্ধ কৰিছে মই নিজে কিনছো তেতিয়াহে মানে মোৰ পচন্দলে আহিছে আও যে বস্তুবোৰ মই নিজৰ ইচ্ছা অনুসৰি নিজে চইচ কৰি পেলাই মানে পিন্ধিব পাৰিছো, আগতে বেছিভাগ মোক সেই তেনেকুৱাই বেলেগে বেলেগে দিয়া সেইকাৰণে মানে এই ইমানটো চখ নাই তহঁতে চাগে আগৰ পৰাই নিজে কিনি পেলাই নিজৰ চইচত পিন্ধ আৰু।
এ, নহয়। মইয়োতো ধৰি ল', মোৰ ক্লাছ টেন মানলৈকে টেন-ইলেভেন মানলৈকে, একো চখ নাছিলে, এইবোৰত। কিন্তু মানে, ধুৰি ল, এই মানে, টুৱেলভ ইলেভেন-টুৱেল্ভৰ পৰা মানে, জোতা চখটো সোমালে দেই, বেয়া! উম! মই মিছা নকওঁ। কিন্তু মানে, মই চাইছোঁ মানে, তো তাৰ যোৰ মানে, তোৰ যদি, অলপ যদি মানে, এনেকুৱা ব্ৰেণ্ডলে যদি, গুচি যাওঁ!
কমফৰ্ট। তো পৰাই মানে, গম পাইছ নাই? আৰু মানে, মোৰ এতিয়া, প্ৰব্লেমটো কি? মোৰ যিহেতু, ভৰি তলোৱাটো সমান।
অ'!
মোৰ মানে, মই মানে চাইছোঁ! এনেকে যদি, মই যদি অলপ, অলপ মানে, ভাল কমফৰ্ট থকা জোতা এযোৰ ইউজ কৰোঁ। তেতিয়া মানে, মানে এইটো, মই এতিয়া ধৰি লোৱা, মোৰ মই, সেই জিম যোৱা আগৰ পৰাই, এইটো প্ৰেক্টিচ কৰা নাই জানোঁ? মানে ধৰি লওঁ, ভৰি তলোৱাটো সমানকে নেপেলাবলে।
গম পাইছোঁ, অ'!
মনত আছে নাই? সেই তেতিয়াই যে, আমি যে যেতিয়া, প্ৰথম, প্ৰথম জিম জইন কৰিছিলোঁ!
মনত আছে।
সেই, তেতিয়াৰ পৰা মানে, মোৰ ধৰি লওঁক, গেপটোও যথে তো বনি গ'ল এ, ভৰি।
অ'!
মানে, সেই সেইটো, মেইনটেইন কৰিবলৈ মানে, এতিয়া মানে, ভাল জোতা এযোৰ দি দৌৰিবলে। মই, অ'! মানে, নৰ্মেল জোতা যদি, মই দৌৰো!
উম!
নৰ্মে, নৰ্মেল জোতাবোৰ মানে, তোৰ হেৰি, এইটো কি বুলি কয়! এই ভিতৰৰ যোন এইখন, এই জিভা বুলি যে, কয়!
অ' অ'!
সেইটো, ফ্লেট হৈ থাকে, মানে।
উম! এইটো চাই ল'? ইউটিউব ইউটিউব, ক'ৰবাতো চাই মানে, এক্সাৰচাইজ বহুত আছে, হা। এইটো, ভৰি তলোৱাৰ হওঁক। তাৰপৰা আকৌ, এ, আঁঠু দুটা যে, লাগি যে থাকে, বহুতৰ। সেই, প্ৰব্লেমটো হওঁক, এইবোৰ চলিউচন চলিউচনটো মানে, তোৰ তেনেকে আছে। মই পাইছিলোঁ, আগতে। ত' সেইখিনি বস্তু, চাই ল'বি আৰু? এ, জোতা জোখৰ লগত, এটা এক্সট্ৰা স্পঞ্জ লগাই ল'ব পাৰি, নহয়! গম পাওঁ নাই?
পাৰি, পাৰি, গম পাইছোঁ। এ নহয়, সেইটো আকৌ এই ভাল, ভাল যোনটো চ'লটো যে।
অ'!
সেইটোতে, এহেজাৰ টকা।
চ'লটোতে?
অ'!
অ'!
মই, এই নাই। মোৰ মানে, তোৰ ভৰি তলোৱাটো, একদম ফিটিং হৈ গ'ল।
অ'!
মোৰ জাষ্ট, মেইনটেইন কৰিব লাগে। সেইটো, গম পাইছ নাই?
অ'! গম পাইছোঁ। মানে, সেইটোতো এতিয়া, যাতে আৰু বেয়া, আগৰ নিচিনা হৈ নযওঁক! সেইটোৱেতো।
অ'! সেইটো, অ'! সেইটো।
মানে ধৰি লও এতিয়া মই যদি নহয়, মই যদি নৰ্মেল জোতা যদি ইউজ কৰো
অ'।
তাত মানে, এ তোৰ এতিয়া দৌৰোতে তো ভৰিটোত জোৰ পৰিব ন' তেতিয়া মানে তলৰ হাৰ দিডাল আকৌ চিধা হৈ যাব মানে।
অ', অ'।
এই স্পৰ্টচৰ জোতাত মানে
অ'।
এই এইটো মানে ভৰিতো সোমাই সোমাই যায় মানে, ধৰি লোৱা এই কোমল হয় যে তলুৱাটো।
অ'।
এ তলকন জোতাৰ তলকন কোমল হৈ যায় ভৰিতো সোমাই যায়, সেইটো কাৰণে মানে ধৰি লও হাৰ্ডিতো চিধা হ'ব নাপায়, মানে বাকীকেইটা সোমাই যায়। এইটো ওপৰতে থাকে, আৰু তেনেকুৱা।
অ', অ', অ'। বুজি পাই, বুজি পাইছো বাৰু প্ৰব্লেমটো।
অ', মই সেইটো কাৰণে এই প্ৰিফাৰ কৰিছো। মোৰ হেৰি টাইমিংটো আহিছে, কিন্তু ষ্টেমিনাটোহে নাহা হৈছেগে আৰু নাজানো কি হয় গে, মোক অ', ষ্টেমিনাৰটো লাহে লাহে অলপ কমি গৈছে, মই আৰু কথা এটা নটিছ কৰিছো দেই।
অ'।
মোৰ মান টোৰ, মোৰতো মই চৌবিশ তাৰিখৰ পৰা দৌৰা, গম না মই এতিয়াহে ৰিয়েলাইজ কৰিছো, মোৰ কেইদিনমান হ'ল দৌৰা বিশ দিনমান হল
অ', অ'।
মানে মই ভাবিছিলো মোৰ এসপ্তাহ, দশ দিনমান হৈছে কিন্তু মই এনে চালো। মোৰ বিশ দিন মান হ'ল মানে দৌৰা, কিন্তু মানে ইম্প্ৰুভমেন্টটো হৈছে। যথেষ্ট হৈছে, নাই হোৱা বুলি নকওঁ।
এই প্ৰগ্ৰেছটো, প্ৰগ্ৰেছটো যিমানটো প্ৰগ্ৰেছ হ'ব লাগে সিমানটো প্ৰগ্ৰেছ হৈছে নে নাই?
যিমানটো হ'ব লাগে সিমানটো নাই হোৱা, কিন্তু মানে যথেষ্ট হৈছে আৰু। মই ধৰি লোৱা, মই ছেকেণ্ড দিনা তো মই এ বত্ৰিশ' মাৰিছিলো, মোৰ টাইম লাগিছিলে তোৰ ঊনৈশ মিনিট।
অহ।
আজি আজি বত্ৰিশ' মাৰিছো, তো টাইম লাগিছে চাৰে ষোল্ল মিনিট।
চাৰে ষোল্ল মিনিট, এনে হেৰিয়াত কিমান হয় টাইমিংটো মানে তোৰ চিলেক্টচনৰ প্ৰচেছত?
এ তাত হেৰি পাঁচ কিলোমিটাৰ, তাত পাঁচ কিলোমিটাৰ মাৰিব লাগে চৌবিশ মিনিটত।
কিমান মিনিটত?
চব্বিশ মিনিটত।
তই এতিয়া কিমান মাৰি আছ'?
মই মই পাঁচ কিলোমিটাৰ মাৰাই নাই প্ৰায়, মাজে মাজে মাৰো এদিন দুদিন।
অ', অ'।
টো বাঢ়ি বাঢ়ি গুচি যায়, কিন্তু মানে মই এই বত্ৰিশতো মানে মই ধৰি ল মোৰ যেতিয়া তোৰ চাৰি পাক, পাঁচপাক দৌৱাৰ পিছত আৰু দৌৰিবলৈ মন নাযায় নহ।
উম।
মোৰ যেনে